হেল্ল'
কোৱা এনেই আছো ভাত খালা খালো খালো
কিহেৰে খালা
আমাৰ মাছ আছে ছিলে তাৰপিছত কালি হাঁহৰ মাংস মাৰিছিলে আৰু হাঁহৰ মাংস দুপিছ মান আছিলে সেইখিনিয়ে খালো আৰু মাছ আমাৰফালে বৰষুণ দি আছে যে প মাছ পোৱা মাছ পাইছে মাছ মাছ ধৰিছিলে, মাছ পাইছিলো আৰু অ মাছ আছিলে
উম আমাৰ নাই মাছ
অ' আমাৰ এইফালে মাছৰ উজান ব বৰষুণ দিছে ন পুখুৰীৰ পৰা মাছ ওলাইছে লাঙি পাতিছে, জাল পাতিছে।
উম আমাৰ এইফালে কিনিবহে পায় এইবিলাক নাপায়
অ ত মানে ধনী মানুহ আৰু তাৰ কাৰণে কিনি কিনি খোৱা আৰু আমাৰ ফালে কিনিবই নালাগে
কিনিবলৈহে, কিনিবলেহে পায়, এনেই নাপায় তাত, এইফালে মাছেই নাই।
অ' আমাৰ এইফালে বৰষুণ দিছে যে গো গোতেই বানপানী হৈছে পানী পৰা মাছ ওলাইছে পুখুৰীবোৰৰ পৰা যাৰ তাৰ পুখুৰীবোৰৰ পৰা আমি লেঙি পাতি জাল পাতি
উম-উম।
সেনেকে আৰু।
উম।
তোমালোকৰ ফালে বৰষুণ দিয়া নাই নেকি?
কালি অলপ দিছিলে। আজি নাই আজি পুৰা ৰ'দ।
অ', বহুত দিছে নেকি ৰ'দ?
উম পুৰা ৰ'দ।
অ', আমাৰ ফালেও আজি ৰ'দ দিছে বাৰু অকমান-অকমানকে বেছি নহয়।
গৰম পৰিছে ন তোমালোকৰ ফালে।
উম বহুত।
আৰু ফিল্ডতে দৌৰিব যোৱা নে নোযোৱা?
ফিল্ডলে যাও কেতিয়াবা। এনেতো কেতিয়াবা দৌৰো তাৰ মাজতে।
কি খেলা?
ফুট বল ভলীবল কি
অঁ, ফিল্ডখন ডাঙৰ কৰিলে নেকি আৰু?
উম, অকমান ডাঙৰ কৰিলে বাৰু অলপ চলপ।
ছিলে যে মাটি আনা মাটি পেলোৱা ট্ৰেক্টৰেদি। কি আছিলে সেইখিনি?
এইটো এই দৌৰা ট্ৰেক বনাবৰ কাৰণে।
আমাৰ গাৱঁৰ কোনে-কোনে দৌৰে?
না দৌৰে চবে দৌৰে।
তেতিয়া আছাম পুলিচ চাকৰি লবাই মানে? আছাম আচাম পুলিচৰ চাকৰি লবাই মানে?
উম।
এপ্লাই কৰিছা নে নাই তুমি? নাই কৰা। বয়স যোৱা নাই নেকি তোমাৰ।
নাই হোৱা।
অ।
হ'ব আৰু অহা বছৰত।
অ। বয়সটো হোৱা নাই নে হাইট টো নহয়।
বয়স হোৱা নাই। উ
অহ।
উম।
ব। ইমান আহ ছোৱালী আহে নাহে আজিকালি।
আহে।
ক'ৰ ক'ৰ পৰা আহে।
বা হঁত যায়। আৰু এইফালৰ পৰা ঠাগু দূৰণী পৰা আহে।
ৰাতিপুৱা নে আবেলি
আবেলিও আহে ৰাতিপুৱাও আহে।
উম হয় নেকি।
উম
ফিল্ডত দেখোন গোটেই বন বনহে দেখিছিলো মই কালি নে পৰহি ফিল্ডত গোটেই বন গুটিহে দেখিছিলো চাফা তাফা কৰা নাই তেনেকে দৌৰি আছে তেনে কি
উম
অহ
তেনেকে দৌৰিছে আও এ চাইডলে বনগুটি নাই নহয় মাজতে মাজতহে আছে
অ হয় নেকি।
উম
শুনিছো ছেপ্টেম্বৰ পা। বোলে হ'বই। আগষ্টৰ পৰাই হ'ব নেকি ইন্টাৰভিউ খিনি।
অ অ।
অ
ন ন বা
কি কি
ছেপ্টেম্বৰ সিমানমানৰ পৰা হ'ব আৰু ইণ্টাৰভিউ।
অ হয় ঠিকেই আছে তে এতিয়া আৰু লং জাম্প মাৰা ট্ৰেক টো বনাইছে নে নাই?
বা আহিলে চাগে।
অ' তোমালোকৰ বা আহিলে মানে, পঢ়াই লিখাই পিনি
উম!
অ' প্ৰসাদ সষাদ আনিছে নে নাই? প্ৰসাদ সষাদ আনিছে নে নাই?
কি কৈছা, ভালকে শুনা নাই।
প্ৰসাদ আনি চে নাই বা?
আনিছে নাই
অ''। কি দুপিয়া তাৰ পাছত ভালেই ন তোমাৰ খবৰ খাতি? ও'ম অ'অ'অ ভাত কি? অ'' ভালে, ভালে। অ'' ভালেই আৰু ন ন কাই
অ'।
এই তোমালোকৰ ভালেই ন' চবৰে? অ''। আৰু তোমালোকৰ বা এবাৰ কিহত পঢ়ি আছে?
এইবাৰ বিএ ছেকেণ্ড ছেম
চেকেণ্ড চেম অঁ সেই তেতিয়া হ'লে, মেজৰ কিহত বাৰ
আচামিজ
অঁ তোমালোকৰ বা শকত হৈছে নে ক্ষীণাইছে?
এই এতিয়া পুৰা হাতীৰ নিচিনা হৈ গল
কি কোৱা
হাঁ
কি কোৱা
কোনে
বাই কি খোৱা
এ তাক হেৰি মানে গাহৰি দানা বনা ন তাকে অলপ খাই খুৱাই দিওঁ
অঁ তাকেইটো এতিয়া, তোমালোকৰ বাৰ বিয়া চিয়া পাতিবৰ হ'ল নহয়। বিয়া চিয়া, ল'ৰা ছ'ৰা চাব আহিছে নাই
ল'ৰা চাব অহা নাই বাৰু এতিয়ালৈকে
অঁ বায়ে চাই থৈছে নেকি আকৌ
অঁ থৈছে
অঁ তুমি জানা মানে
নাজানো মই
হাঁ হাঁ অঁ আছে, চাই থৈছে চাগে গম নাপাওঁ উম উম নাই নাই খাম আৰু।